হেল্লো'। হেল্লো' হেল্লো'
হেল্লো' শুনিছা নাই? মই শুনিছো, তুমি শুনিছা নাই?
উম, এতিয়াহে শুনিছো।
অ'অ' কোৱা।
উম।
মাত। মই এনেই আছো দেই। মই মাতি আছো ব তোমাক তুমি শুনি পোৱা নাছিলা চাগে।
অঁ মই শুনি পোৱা নাই নেটৱৰ্কৰ প্ৰব্লেম বতৰ বেয়া যে।
অঁ
উম, কি কৰিছা পিছে আজি ডিউটিলে নাহিলা যে?
আজি মানে মই বেলেগ কাম এটা মানে ব্যাস্ত হৈ গ'লো, সেইটো কাৰণে আৰু যাব নোৱাৰিলো।
ফুৰিব গ'লা নি?
ফুৰিবলে নহয় বাৰু ঘৰত আলহী আহিলে।
আলহী আহিলে অ'।
অ', আমাৰ খুৰাহঁত আহিছিলে মানে। টো কাৰণে আৰু। উম, ডিব্ৰুগড়ৰপৰা আহিছিলে আৰু খুৰি আহিছিলে লগত, সেইটো কাৰণে আ, অলপ ব্যস্ত থাকিলে আৰু নগলো। মানে বহুত দিন হৈ গ'ল অ' বহুত দিন হৈ গ'ল অ' লগো হোৱা নাছিলোঁ।
উম, উম, ভালেই হ'ল, লগ কৰিবা। তাকে কি বনাই বা
উম, মাছ, মাছ আনিছ ছিলে তাৰপিছত ব্ৰইলাৰ তেনেকে আৰু।
মাছ আৰু ব্ৰইলাৰ ন'?
উম, মাছ, ব্ৰইলাৰ তাৰপিছত চব্জি এখন বনাইছিলে, চালাদ সেনেকে আৰু।
অ' ছালাড?
উম। তোমাৰ গাজৰ আছিলে, বিলাহী তাৰপিছত আৰু আ, বন্ধা কবি চন্দা কবি দি সেনেকে আৰু বনালে আৰু।
অ' বন্ধা কবি ন'? উম, পিছে তোমালোকে বহ বইল খোৱা নাই বইল?
বইল খাওঁ অ' বইল আমাৰ মানে মাজে মাজে চলে আৰু।
তোমালোকে অৰ্ডাৰ কৰি খোৱা নাই বস্তু?
অৰ্ডাৰ কৰি মামীয়ে দিয়ে দেই।
উম।
উম।
মই সেইদিনা আকৌ কথা এটা শুনিলোঁ, অৰ্ডাৰ কৰিবকে খাব নালাগে এ, হেৰি যিবোৰ বস্তু বোলে থাকি যায় সেইবোৰ বস্তুহে অৰ্ডাৰ কৰোঁতে বোলে বনাই পেলাই দি দিয়ে বুলি কোৱা হ'ল দেও, কথাটো সঁচানে মিছা নাজানো বাৰু। যিটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া বুলি ক'লে আৰু।
উম, হয় আকৌ কথাটো।
উম।
কি? আৰু ক'ব গ'লে সচাকে বাহিৰৰ বস্তু মান খাই থকা কিন্তু ভাল নহয়।
হয় হয়।
উম, বেয়া বেয়া, উম, আৰু ফাষ্ট ফুড এইবোৰ মানে অলপমান অলপ কমাই ৰাখিব লাগে বুলি কয় আৰু মান
হয় হয়। উম, উম। এই ঘৰৰ মানে আমি ঘৰৰ বস্তুৱে খাব লাগে, ঘৰৰ ফুল মূল এতিয়া ধৰা এইবোৰ খাই থকাতকৈ ইমান গৰমত ন'?
অ'।
কৰি কৰি খোৱাতকৈ ধৰা তুমি ঘৰতেই ভাত এসাঁজ বনাই চব্জি তবজিত ভালকৈ বনাই এসাঁজ খাব লাগে। সেনেকে পেট ভৰে ন'? তাৰ পিছত আকৌ ইমান গৰমত মানে তুমি জুতিবোৰনো কি খাবা, আইচক্ৰীম চাইচক্ৰীমো খাবই নালাগে বুলি কয় ভাল নহয়ে।
উম, হয়।
উ, আম আম চাম লাগ লাগিছে নাই পিছে তোমালোকৰ ঘৰত?
আম লাগিছে লাগিছে অ'।
আচাৰ ৰাখিছা নাই?
আচাৰ জা বনাইছিলে, অ' আচাৰ, উম ঘৰৰে মানে আমাৰো অঁ বনাইছিলে তোমালোকৰ বনাইছিলে নাই
আমাৰ আচাৰ যে বনোৱা হয় থ হৈছে দেই উম মই বনোৱা নাই বাৰু মাই বনাইছে
আচ্ছা ঘৰৰে নে নে কিনা?
ঘৰৰ ঘৰৰ
অ ঘৰত আছে মানে ন আম গছ
উম উম
অ
ঘৰতে থাকিলে ভাল আৰু কঁঠাল আছে নাই তোমালোকৰ
কি কৈছা
কঁঠাল
কঁঠাল যে আগতে আছিলে এতিয়া কাটি দিলে
অ ডাঙৰ হোৱাৰ কাৰণে কাটি দিলে ন
মানে কি হ'ল এবাৰ বতাহত মানে গছজোপা মানে ন অলপমান মানে ভাঙি থাকিলে হাউলিকিনি তাৰপিছত সে সেইকাৰণে আৰু কাটি দিলে আৰু একেবাৰে
অ একেবাৰে কাটি দিলে ন
উম তোমালোকৰ আছে চাগে?
আমাৰ আছে
অ অ আৰু এনেই তোমালোকৰ কি কি গছ আছে?
আমাৰ নো কি আৰু সেই আৰু গছ- গছনিবোৰ আছে, তামোল গছ আছে, পান গছ আছে, শাক-পাচলি লগাই ঘৰতে খোৱা হয় তাৰপিছত সেই আম আছে, লেতেকু আছে, কঠান আছে, মাটি কঁঠাল আছে আগৰ আগৰ নিচিনা নাই বাৰু কিন্তু এতিয়া কমিলে আগত থেহেজু এজোপা আছিলে সেই থেহেজু জোপা আনে নিজে নিজে মৰি থাকিলে বুঢ়া হল যে পোকে খালে
অ
তাৰপিছত শিলিখা আছে, আমলখি আছে তাৰপিছত জলফাই, উম
বাপৰে তোমাৰ অ ঢেৰগছ আছে চোন তোমালোকৰ
উম বেছি নহয় আৰু সিমানখিনিয়ে আছে
অ হ'লেওতো আছে ইমানখিনি আমাৰ আকৌ নাই আগল আম গছৰ বাহিৰে আমাৰ একো নাই
উম বাকী নাৰিকল-চাৰিকল তেনেকে নাই আমাৰ
অ
উম নাৰিকল নাৰিকল খাই ভাল পোৱা নাই ইমান ভাল লাগে ন
ভাল লাগে অ
উম নাৰিকল লাডু লাৰু বনোৱা নাই
উম বিহুত বনাই দেই
উম ভাল লাগে ন খাই
ভাল লাগে অ
মোৰ যে ইমান ভাল লাগে নহয় নাৰিকল
সচাকে নাৰিকলটো খাই ভাল লাগে আৰু তোমাৰ তিলপিঠা বনালে যে আজিকালি নাৰিকল চিয়েন মানে নাৰিকল দিও বনায় তেনেৈ খাবলৈ ভালেই লাগে
উম তিলৰো বনাই মন গল আৰু যে আমাৰ ক'লা চাউল তোৰ যে পিঠা বনাই যে বৰ ভাল লাগে ন
অ অ সেইটোৰো খাই ভাল লাগে
ক'লা চাউলটো অলপ আঠা নেকি বাৰু
অ অলপ আঠা নেকি
অ খ্ষীৰো বনাই যে বৰ ভাল লাগে খালী খাই
অ
আমাৰ খেতি নকৰে বাৰ সেই কলা চাউলটো মোৰ পেহী হ ঢলাত কৰিছিলে মাজত মাজতে তাৰপিছত এতিয়া নকৰে বাৰু মই শুনিছো এইটো কেঞ্চাৰ বেমাৰৰ কাৰণেও চাউলটো ভাল বুলি কোৱা শুনিছো ইমানখিনি সত্য নাজানো বাৰু অম বেমৰ বেমাৰৰ কাৰণেও ভাল বুলি কোৱা হয় ঠিক তেনেকে তুমি শুনিছা নাই কোৱা কলা কুকুৰা কলা কুকুৰা মানে কি আৰু ছাল আৰু ভিতৰ খিনিও ক'লা হ'ব লাগিব আৰু সেইটো কুৰুৰা যে বেমাৰৰ কাৰণে ভাল জানা নাই কথাটো
শুনিছো মই উম শুনিছো
শুনিছা অ শুনিছা ন উম
ইমানো গম নাপাওঁ খালি মানুহৰ মুখত শুনা আৰু
সেইটোৱে আৰু শুনাই কথা আৰু ভাল বুলি কোৱা শুনো আৰু
উম
বেমাৰৰ কাৰণে ভাল নিয়মতেতো আমি আজিকালিতো লোকেল কুকুৰাাই খাব লাগে ব্ৰইলাৰটো এতিয়া আমিও খায়ে দিওঁ হয় নহয় ভাল লাগে বুলি কোমল কোমল হয় লগ লগতে মাংসও থাকে কিন্তু আমি লোকেল কুকুৰাটোহে খাব লাগে একচেলি আজিকালি চব বস্তুৱেই ভেজালেই হ'ল ন
তাক
দানা দিয়ে যে কিনি অনা ধান আগৰ দৰে ধান চাউল নিদিয়ে নহয় ধৰা লোকেল কুকুৰাটো ব্ৰইলাৰ দানাই দিয়ে বৰ খুব সোনকালে ডাঙৰ হৈ যায়
উম
মানুহে প্ৰফিটৰ কাৰণে কৰিছে কিন্তু কি হ'ব মানুহৰ স্বাস্থ্যও বেয়া হৈছে তেনেকে এতিয়া আমি কলেনো কি হ'ব শাক পাচলিতো ধৰা দৰৱ কিমান দিয়ে তুমি ধৰা ঢেকীয়াকে আনিলা ঢেকীয়া উম আনিলা আহ অ বজাৰৰ শাক পাচলি আনিবাচোন তুমি ঘৰৰ পৰা চিং ফটৰ বজাৰ মোৰ পাৰ্থক্য পিছ দিনাই দেৰেলি পৰিলে উ কলা কলা পৰি যায়
উম হয় কিন্তু মানে গাঁৱত গাঁৱৰ মানুহৰ কাৰণে ভাল এতিয়া গাঁৱতো বেছিভাগ নিজৰ খেতি আছে ওচৰতে পোৱা যায় ন ত উম কিন্তু আমাৰ টাউনতহে আৰু তোমাৰ মানে চব বস্তু কিনিব লগগীয়া সেইটো কাৰণে আৰু
তাকে বৰ কষ্ট হয় আকৌ শাক পাচলিও বৰ সোনকালে বেয়া হৈ যায় সেইকাৰণে মানুহৰ মানে কি হয় ফিজ লাগে আকৌ টাউনত হয় নহয় গাঁৱত তুমি শাক পাচলি তুলিলা আৰু লগালগ খালা হয় নহয়?
অ।
লগালগ খালা তাৰ খোৱাৰ সোৱাদেই বেলেগ আকৌ ফ্ৰিজত সুমাই থৈ দিয়া পাছত বস্তুবোৰ মানে - হয় সতেজ হৈ থাকে কিন্তু - তাৰ সেই সোৱাদ যোনটো মানে সেই সোৱাদতটো মানে নাইকিয়া হৈ যাই যেন লাগে তোমাৰ হয় ন - নহয় যেন লাগে নাজানো তেনেকুৱা লাগে মোৰ।
উম উম। হয় হয় আমাৰো হয় কিন্তু উম, আ মানে বস্তুটো ফ্ৰিজত - থলো মানে উম উম সোৱাদ নালাগে।
পনিয়ী হৈ যোৱা তেনে লাগে। তাকে আৰু পৃথিৱীখন আধুনিক হৈছে বিজ্ঞানৰ ফলত হৈছে আৰু ভালেই কথা, কিন্তু - কি হৈছে আমাৰ মানুহবোৰৰ বেমাৰতো বেছি হ'ব ধৰিছে। বৰ্তমান নাই, বয়সৰ লগত কোনো কথা নাই, উম -
অ আগৰ দিনত মানে মানুহবোৰ বহুত সুস্থ- ত আছিলে আৰু বেমাৰ ইমান অলপ - কম আছিলে আজিকালি মানে তোমাৰ ঢেৰ আহিলে চাবাচোন বেমাৰ -
সেই তাকে বয়সৰ কোনো কথাই নাই বেমাৰে বেমাৰ আহিছে আজিকালি।
উম।
তাকে হে কিনো হ'ব আৰু আমাৰ। আমিও তো এতিয়া কলেনো কি হ'ব কেতিয়াবাতো খাই পাও ন। এতিয়া উম উম ফাষ্টফুড খাই পাওঁ ফাষ্ট - ফুডটো একদমেই বেয়া বুলিয়েই কয়, ইমান বাহিৰত নিয়মতে বাহিৰৰ - বাহিৰত যিবোৰ মানে গাড়ী মটৰ গৈ থাকে ছাইডত বনাই থাকে এইবোৰ ধূলি বালি - যোৱা সেই ফালেদিটো হেৰি কৰিবই নালাগে বাৰু। উম, সেই ধুলিবোৰ নালাগে জানো?
অ সেইটোৱে।
খাবই নালাগে বাৰু এতিয়া আমাৰ খোৱা হয় আৰু, উম।
তাকে আৰু।
উম।
আৰু বাকী কোৱা।
আহিবা নাই?
কালি মই চাওঁ বাৰু দেই যদি মোৰ ক্লাছত যদি নোযোৱা হয় - ত' মই তালে যাম আৰু।
তাকে ময়ো চাই লওঁ আৰু। উম, যদি ক্লাছ - যাব, ক্লাছ আছে যদি তেতিয়া নাযাব - পাৰো, পিছ পৰা হয় যে, গৰম লাগে ভাগৰ লাগে বতৰ ভাল কৰিলে বাৰু একো নাই।
উম আহ সেইটোয়ে বতৰ ভাল কৰিলে যত হলো গৈ ভাল লাগে বতৰটো বেয়া হয় তোমাৰ - মানে কিবা যাবলে মন নাযায় কতো।
উম তাকে, উম। ঠিক আছে তেতিয়াহ'লে কাইলে যদি আহা লগ পাম আৰু ন। অ হ'ব দিয়া, উম ৰাখিছো দিয়া, উম উম। বাই বাই গুড নাইট, অঁ।
অ গুড নাইট।
উম।